অ, ভালে আছে।
অ, আছো। আছো। আপুনি ক'ত আছে?
অ, মই আপোনাক ফোন কৰিম কৰিম বুলি মই মানে ভাবি আছিলোঁ।
অ ময়ে কৰি দিলো দিয়ক। মোৰ মনত পৰি আছে আপোনালে।
অ, অ। এটা কথা গম পাইনে? মানে তাতে এখন নতুনখন দোকান এখন খোলা বুলি শুনিছো মানে। আমাৰ চকতে।
অ, অ। মই তাতে মানে শুনিছোঁ আৰু। মই বুলো আপোনাকো লগ ধৰোঁ যায় নে বা নাযায়।
অ। অ যাম দিয়া। মই সোম শুনিছো দেখা হলি নাই দেই। মোৰ লগৰ এজনী গৈছিল মানে দেই। তাই মোক কৈছে যে চিমা দোকানখন বৰ ধুনীয়া। দোকান এদিন তুমি আৰু মই যাম দিয়া ধুনীয়াকে। অ ময়ো ভাবিম যাম যে কি যাম দিয়া নহ'লে তোমাৰ লগত, হ'ব?
অঁ-অঁ-অঁ। যাম দিয়া, যাম দিয়া। মই ভাবি আছিলোঁ মানে। মই মানে তেনেকুৱা মানে অহ মই তে এনেকুৱা মানে লগ মই তেনেকুৱা মানে লগো বিচাৰি পোৱা নাই নহয় যোৱাৰ
মোৰ ফ্ৰেণ্ড এজনী আছে দেই। তাইয়ো মোক লগ ধৰি আছে আমি তিনিওজনী যাম ধুনীয়াকে।
অ, যাম দিয়া। যাম দিয়া। মোৰ এজনী সেই বেষ্ট ফ্ৰেণ্ড আছে তাইও যাব দিয়া।
অ বৰ ভাল লাগিব আমি চাৰিজনী যাম ধুনীয়াকে আমি, সেই সেই ৰিজৰ্ট নে হোটেল?
অ নহয়, নহয়। মানে সেই ডাঙৰ এখন দোকান আৰু কাপোৰৰ দোকান।
কাপোৰৰ দোকান। অ, অ মোৰ লগত ছোৱালীজনী ম তাই খুলিছে বোলে। মানে তাই নহয় তাইৰ মানে ঘৰৰ আৰু। তাইৰ কাজিন হয় দেই। তাত এখন ৰিজৰ্ট খুলিছে। আমি সেই ৰিজৰ্টতো সোমাব পাৰিম, কাপোৰ শ্বপিং কৰি পিনে আমাৰ আমাৰ কাপোৰ কাৰণে কি বজাৰ কিনো কৰিম। মাৰ ভাগাৰ ধৰিব নহয়, তেতিয়া আমি ৰিজৰ্ট খনত সোমাব পাৰিম ধুনীয়াকে।
অ মই অ হ'ব দিয়া, হ'ব দিয়া। মই মানে হেনেকুৱাই চাই আছিলো আৰু লগৰ লগৰ
অ, ঠিকে আছে। বাকী অহা সপ্তাহৰ পৰাটো গৰমৰ বন্ধ আৰম্ভ হলে। ক'ত যাম বুলি ভাবি আছে আপুনি পিছে?
মই মানে গৰমবন্ধত মানে এ ইমান গৰম নহয় মানে শ্বিলঙত আৰু চেৰাপুঞ্জী মানে ঠান এটা জাগাদ আৰু।
অ তাতে যাব বৰ ভা অ বৰ ভাল ভাবিছে আপুনি। যাবও যাব। আমাৰ ইয়াত যিহে গৰম পৰিছে ইয়াত মানে শুবও শান্তি নোহোৱা হৈছে আৰু থাকিব শুৱা শান্তি নোহোৱা হৈছে।
অ, অ। ঠিকে কৈছা। ইমান গৰম মানে কি কবা আৰু
অ ভালে কৰিছে আপুনি। অ, ময়ো যাম-যাম বুলি ভাবি আছো পইচাকেইটামান মানে যোগাৰ কৰিব পাৰিলে যাম আৰু।
অ, অ, অ। ভালে ভাবিছা, অহ।
আজিকালি আজিকালি কৰবালে যাম বুলিলে বহুত কেইটা পইচা লাগে নহয়। পইচা নহলে যাব অলপ পইচা লৈ
এনে তোমালোকৰ এনে ভালেই আৰু ঘৰ পিনে?
অ ভাল ভাল অ হেৰি আপুনি হেৰি হে আপুনাৰ যে আ এটা এন্টেৰচিপ দিব যে গৈছিল কি হ'ল সেই ইন্টাৰচিপটো।
মানে অ এশ ব মানে এশ পঞ্চাশটা প্ৰ আছিল আৰু প্ৰশ্ন আছিল। তাৰ মানে মই বিছটা মানে ম কৰাই নহল মানে মোৰ টাইম নিমিলে।
অ অ একো ন দিয়ক আৰু ভালকে চেষ্টা কৰি যাওওঁ কষ্ট কৰি যাওক চাব পাব এদিন।
অ মানে মই ইমান পঢ়ি পঢ়ি গৈছিলো মানে মোৰ যি বেয়া লাগিছে মই ঘৰ আহি পাৱতে অলপ কান্দিব লৈছিলো আৰু মায়ে সুধি আছে কি হ'ল কি হল মইত স একদম মন চন বেয়া লাগগৈছে আৰু দেই।
অ লাগিবই অ লাগিবই লাগিবই একোনহয় এইবাৰ আপুনি ধুনীয়াকে ভালকে কষ্ট কৰক কষ্ট কৰি এইবাৰ অহাবাৰলৈ আপুনি ধুনিয়াকে একজাম টো দিয়ক। মোৰ বিশ্বাস আছে চেষ্টা কৰিলে নিশ্চয় পাব দুদিনমান দেৰি হলেও পাবই পাব শুনিছে? অ সেইয়াই অ সেয়াই আপুনি কষ্ট কৰি
মানে সেই আৰু আৰু মানে আহ এনেই কিছুমান সে কৰে নহয়মানে মই আছো তুমি কৰা সেনেকুৱা ভাল লাগে দিয়াচোন সাহস দিয়া মানুহ পালে।
অঁ অঁ মানে মইয়ো কষ্ট কৰি আছোঁ সেইকাৰণে মই বুজি পাওঁ।
অ কিছুমানে কয় এ এইলাক চৰকা চাকৰি পিছত দৰিলেনো কি হব
অ মানে কামত সৰু ডাঙৰনো কি আছে কৰ্ম চব কৰ্মে কিছুমানে চাকৰি কৰি ভাল পায় কিছুমানে বিচনেজ কিছুমানে অ বিছ ব্যৱসায় কৰি ভাল পায় ব্যৱসায় কৰি ভাল পায় কিছুমানে আৰু কিবা বেলেগ কৰি ভাল পায় চবৰে মানে স্বইচ বেলেগ। এতিয়া আপুনি টপ জব এটা চৰকাৰী গভমেণ্ট জবত কৰিম বুলি ভাবি আছে তেতিয়া সেই চাকৰি যাক মইয়ো কৰি আছো মইও আৰু আমি ছোৱালী মানুহ আমি ছোৱালী মানুহ হয় আমি নিজক নিজাকে কিবা এটা কৰিব পালে বৰ ভাল লাগে। নিজাৰ নিজৰো ভাল লাগে আৰু নিজৰ পৰিয়ালৰ কাৰণেও বৰ গৌৰৱৰ কথা।
অ অ তোৰ ঠিকেই কৈছা মানে যিমানুহক আৰু ছোৱালী মানুহৰ নিজস্বতা থাকিলে ভাল লাগে দিয়কচোন।
থাকি লাগে অ যিমান হাজ মানে গিৰিয়েকৰ বা দেউতাকৰ পইচা থাকে থাকিলেও থাকিলেও মানে নিজৰটো নি নিজ নিজ কিবা এটা উপাৰ্জন কৰিব পাৰি নিজৰে ভাল।
অ অ ঠিকেই কৈছা ঠিকেই কৈছা আজিকালি দিনত নো আৰু কতনো হেৰি কৰিবা মানে নিজাই আৰু ইনকাম কৰিব লাগিব আৰু।
অ লাগিব আৰু আজিকালি মানে হেৰি মানে ল'ৰা ছোৱালী বুলিটো একো নাই আমাৰ চৰকাৰ খনে আমাৰ ভাৰত চৰকাৰ খনে ল'ৰা ছোৱালী সকলোকে সম দৃষ্টিৰে সমান অধিকাৰ দি আহিছে আ আমিও পাই আহিছো সেইকাৰণে আমি লৰা ছোৱালী হক সকলৰে সমান সমানকৈ আগবাঢ়ি যাব লাগে।
অ অ তুমি এনেই পঢ়ি আছা নে কিবা হে কৰি আছা?
নাই মই পঢ়ি আছোঁ মই এইবাৰ বি এ ফাৰ্ষ্ট চেমিষ্টাৰত এডমিশ্যন লৈছোঁ। আৰু সৰু সুৰাকে মানে অ আৰু সেই মই ডি এল এত পঢ়িম বুলি ভাবিছো তাৰি কাৰ তাৰে কাৰণে অলপ অলপ পিপৰেচন কৰি আহিছো। অহাবছৰলে এণ্ট্ৰেঞ্চ দিম বুলি ভাবি আছোঁ।
অ অ মানে শুনি কিবা সাই সুবিধা পাইছে নে চৰকাৰৰ পৰা
চাহুইড মানে অ নিযুত মইনা পাই আছ তোমাৰ মামাই দি আছে।
অ অ অ আহ নিযুত মইনা অম মই মানে সেই অ অ মানে মই জি এ ম প্ৰেৰনা আচনিখন পাই আছো আৰু
অ অ ভালেই আহ এইকেইটা পইচাটো আমাৰ বহুত আমাৰ অহ আমি বহুত হেৰি পাইছোঁ সহায় পাইছোঁ অ
এতিয়া ক'ৰবাত যাব লাগিলে আৰু ঘৰৰ পৰা আৰু যিহেতু ভাড়াটো লাগে ন লাইট লাছ লাগে দিয়াচোন।
কি মানে ক ত যাব কাৰণে ডেইলি কলে যাবই লাগিব ন এতিয়া ডেইলি কলেজ গলে কিমান পইচা খৰচ যায় এদিনত। অহাই যোৱাই পঞ্চাশ টকাতো লাগে আৰু খোৱা খোৱাটোও কিবা এটা যে তেনেকে পঞ্চাশ ষাঠি সত্তৰ যায় তেনেকে ডেইলি কিমান যায় এতিয়া মামাই আমাক এসাজ হাজাৰকৈ হ'লেও বাৰশকৈ হ'লেও আৰু আপোনালোকক কিমান দিয়ে আপোনোক কিমান দিয়ে অ পঁচিশ খ দিয়ে তেনেকে দি বুলি হ'ল আমাৰ অহা যোৱা খৰচ ধুনীয়াকে আমাৰ মিলি মিলি যায় আমাৰ অ কলেজ ৰ পৰা অহা যোৱাতে ইমান পইচা খৰচ যায়। সেইটো খৰচ মিলি যায় সেইটো আমাৰ কাৰণে বহুত এটা ডাঙৰ আমাৰ আমি সুবিধা পাইছো আৰু বাকী কিতাপ পত্ৰ মানে কিতাপ পত্ৰও সৰু সৰু কিবা কানি কিনিব থাকে।
এতিয়া চোন ইমান মাহতে মই কষ্টকে পঢ়াই আছে মানে ভাল নালাগে দিয়াচোন টকা এনকে পইচা খুজিব। অ আৰু খুজিলেও আৰু খুজিলেও মানে নিদো বুলিতো কব নোৱাৰে।
অ ঘৰত নাথাকিলেও কবাৰ পৰা ধাৰ কৰি হলেও আনি দিয়ে সেইটো দেখি মানে কিবা এটা মানে বেয়াও লাগে ভাল মানে ইমান কষ্টকে আনি দিছে যদি আমি কিবা এটা কৰিব নাপাওঁ। কিমান দুখ লাগে চাওকচোন আপুনি।
অ অ হয় দিয়া হয় দিয়া। আৰু মানে মই মানে কিবা এটা কাম এটা পালে মানে আৰু সি মানে কম আৰু ঘৰত মানে মই ক'ম আৰু কোনে একো কৰিব নালাগে মই আনি আনি দিম
অ সেইটো সেইটো চবেই ভাবে অ সেইটো প্ৰত্যয়েকজন অ সেইটো প্ৰত্যেকজন ছা ছাত্ৰ ছাত্ৰী প্ৰত্যেকজন ল'ৰা ছোৱালী প্ৰত্যেকেই ভাবে কিন্তু এজনৰ উপ এজনৰ উপাৰ্জ আজিকালি মানে খৰচবিলাক খৰচবোৰ বাঢ়ি গৈছে নে আজিকালি এট এজ উপাৰ্জনৰে ঘৰৰ চলা টান আজি কালি। হয় নে নহয় কওঁক? এতিয়া মানে অহ। অ মানে দিনবিলাক অ মানে এতিয়া এতিয়া মানে অ সময় বিলাক আগৰ‌ দৰে হৈ থকা নাই এতিয়া মানে পৰিৱৰ্তন আহিছে। এতিয়া নতুন নতুন বস্তু নতুন আৱিষ্কাৰ হৈ যাই আছে খৰচ যোগান বাঢ়ি যাই আছে। নতুন দিন আহি যাই আছে হয় নে নাই আগত
নতুন নতুন বস্তু আমি ব্যৱহাৰ কৰি আমি সুবিধা পাাম তেনেকে খৰচ বহুত লাগে। এতিয়া আগতে মানুহে ৱাচিং মেচিন ইউজ নকৰিছিল ব্যৱহাৰ নকৰিছিল অ সেই কি বুলি কয় আৰু সেই ফ্ৰিজ ব্যৱহাৰ নকৰিছিল তেতিয়া আজিকালি মানুহে গৰমত নহ'লে চলিব নোৱাৰে ৱাচিং মেচিনো লাগে মানে আমি ৱাচিং মেচিন নচলোৱা হ'লেও লাগে সেইবিলাক খৰচ এতিয়া সেইবিলাক খৰচৰ কাৰণেও পইচা পাতি বেছিকে লগা হৈছে আৰু আৰু‌লাইনৰ বিল বিল ফেনৰ বিল আৰু আগতে মোৰ ৰিচাৰ্চৰ বহুত‌ সম্যস্যা আছিল। সেইবিলাকো বাঢ়ি গৈছে সেইবিলাকৰ কাৰণেই সেই সেইবিলাকৰ কাৰণে মানে উপাৰ্জনটো আম উপাৰ্ উপাৰ্জন এজনৰ পৰা দুজনৰ উপাৰ্জন লগা আছে এতিয়া আগতে আমি যেতিয়া সৰু আছিলো তেতিয়া আমাৰ মাহতে আমাক ৰাখে আমাক ৰাখে আমাৰ দেউতাই আমাৰ দেউতাই উপাৰ্জন কৰা আমি তেনেকে ইমান ধুনীয়াকে চলি আমি ডাঙৰ হলো হয় নে নহয়
অ', -অ', হয় দিয়া প্ৰথমতে ৰিছাৰ্চৰ দাম দুশ টকা, আঢ়ৈশ, এতিয়া তিনিশ, এতিয়া চাৰে তিনি তিনিশটো হৈ গ'ল।
অহ - অহ এতিয়া ইমান দাম হ'ল এতিয়া চব বস্তুৰে দাম বাঢ়ি যাব -যাবই দাম তো মই তেয় আপত্তি মই নকৰো যে দাম বাঢ়িছে দামটো বাঢ়িবই দিনবিলাক গৈ আছে দিনে আৰু মানে বস্তু বিলাক দামি -দামি হৈ যাই আছে বস্তু বিলাকৰ বস্তু বিলাকৰ নাটনি যিমান বাঢ়িছে সিমান বেছি দাম বাঢ়িছে নাটনিটো হ'বই ন'।
অহ, যিহেতু চৰকাৰখনে এয়া অহ, চৰকাৰ খনে আঁচনিখন দিয়াৰ কাৰণে আৰু আমাৰ দিয়চোন এটা ডাঙৰ এটা সহায় হৈছি আমাৰ।
বহুত খিনি সুবিধা হৈছে আমাৰ মাহতক আমাৰ মাহতক কিমান কেটা আঁচনি দিছে। বা আমিও পাইছো আমাৰ অহ। আৰু সেই বুলি কয় এইটোযে দিয়ে দি আছিল ইয় হেৰি কি বুলি কয় এইটোক গোটৰ মহিলাসকলক।
অ', - অ', - অ', -অ', অব পাইছো লাখমতি বাইদেউ বাচ।
অহ - অহ-অহ আমাৰ মাইও পাইছে দেই অ', সেই -সেইবিলাক সেইটোও বহুত এটা থকা এতিয়া সেই পইচা কেইটা কিবা এটা নতুনকে দকান এখন মই মাক কৈ আছো মাই যে আমাৰ আমাৰ এখন দকান খুলি দিওঁ ধুনীয়াকে তাতে আমি ধুনীয়াকে দোকান দি আৰু ধুনীয়াকে চলিব পাৰিম কাৰণ আমাৰ দেউতা
অহ -অহ আৰুচ আৰু চক চৰকাৰ খনে নতুনকৈ এটা সিদ্ধান্ত লৈছে নহয় এইবাৰ মানে পঁচিছ হাজাৰকে দিব আৰু যিবিলাক মানে দহ হাজাৰকে পোৱা গৈছে।
অহ - অহ আমাৰ মাই দহ হাজাৰটো পাইছিল দিয়া। অহ, তাতে আকৌ আমাৰ দেউতা আকৌ কাম কৰে আৰুইমান ধনী।
অহ ', অহ-অহ মই শুনি আছো তো আপুনি কৈ থাকক। আপুনি কৈ থাকক নহয় আপুনি কৈ থাকক মই শুনি আছো দিয়ক।